হেল্লৌ অ' শুনিছা অ
আতচা
মই মই ভাত বনাবলৈ লৈছিলো পাচলি চাচলি কাটিলো তুমি কি কৰিছা?
অ কি বনাবা আজি
আজি ভোল ভুলৰ চব্জি
জটাই চটাই
অ ভালেই কৰিছা তোমালোকৰে ভাল আৰু ভোলৰ চব্জি
হা হা ভাল লাগে ন
ভোল জহা ভোল তাকো বহুত ভাল পাও আজি বাচি বা আজি বাচি বাচি চাই চাই আনিছো। হয়
আৰু মিঠা যে ন
বহুত ধুনীয়া বহুত টেষ্ট
আৰু চেন্টটো ভাজি থাকিলে অ লগত ভাল লাগে।
চেন্ট পাই লাভ নাই ন মোৰ নাকেদি চেণ্টে নধৰে মোৰ কৰুণাহে হৈছে নি ঠিক
ধেত'।
চা
নহয় এতিয়া কৰুণা ভেকচিন লোৱা হ'ল ন তুমি ভেকচিন লৈছিলা ভেকচিন লৈছিলা তিনিওটা লৈছে নেকি ওম
সেইটোৱে আৰু কাহিনী
হোহু
এতিয়া মানে হেৰি কি বুলি কয় তাকে ভাবি আছো কি কৰো কি নকৰো
মাইনাই কি কৰিছে
মাই নাই বা কি কৰিব আৰু ভাল মাইনা হল আৰু।
এ এ এইটো টাইমত টিভি চাই নে খেলি থাকে দৌৰা দৌৰি কৰি থাকে ন?
টিভিও চাই খেলে মানে আজিকালি দুৰ্বল হৈছে কাৰণে অকমান ভাগৰুৱা অনুভৱ কৰে
বেমাৰৰ পৰা বেমাৰ হৈছিল যে তেতিয়া তেই ন
বমা হৈছে উম ইটো পিজা সিটো হৈয়ে আছে নহয়।
উম
মোৰ গাতো মানে দেহাটো নকয়। বহুত টানিছে মানে দেহাটো
উম
বহুত অশান্তি লাগি আছে
দেউতা আহিলে নে নাই
আজি বন্ধ নহয় দেউবাৰ
অ আজি দেওবাৰেলৈ পাহৰিছিলোও
সদায় আৰু। এ থাকিলে লগত এৰি দিওঁ অকমান টাইম ৰাখক বোলে।
উম উ হয় আৰু ন এনে সদায়তো নাপায়ে দেউতাক হঁতক ন সদায় নাপায় যেতিয়া, তাই লগ লয় ন দেউতাকৰ।
মই নাথাকিলে লওঁ মই ওচৰত শুবই নোৱাৰ খুলেই খাবলৈ বিচাৰে তাযো পই দিয়া মানে এইটো। গে বেছি উঠছো মই।
উম উম
সেইটো তণে অল তেতিয়া এতিয়া কাহৰ ঔষধ খোৱা খোৱা যেনিবা কাহটো ভাল কৰিলো।
এতিয়া কটো কমপ্লিট ভাল ন।
কমপ্লেইন মানে কেতিয়াবা এটা মাৰে কিন্তু এনেই ভাল আৰু এ বহুত ধুনীয়া ভাল অ বহুতৰ এ আছেই এইটো বহুত ভাল ধৰ হয় বেছি দামো নলয় বিশ টকা লয়। আছা অ অ অ
এই চালীতো আগত তে মোক কাহ হওঁতে এবাৰ দিছিলে ডাক্তৰে।
সৰু ল'ৰা-ছোৱালীও থাকে নহয়।
ন বুজিছো পেডিয়ে ঠিক থাকে ন সৰু বিলাকৰ বোললে পেডিয় এ। তিক বুলি কয় ন? অ নহয় মোক দিছিলে তেতিয়া তেৰ টকা আজি এৰি বছৰ মানৰ আগত ছয় সাত বছৰ মানৰ আগত নেকি?
বহুত ভাল দেই।
দাম কম কিন্তু ভাল মেডিচিনটো ন।
অ।
পৰাপক্ষত কি জানানে? মেডিচিন খোৱাতকে মানে? এইবিলাক মৌ তুলসী আদা ৰস স এনেকে মানে হেৰি কৰে আৰু গাৰ গোল কৰিব তাই এয়া সৰু স'ৰা ছোৱালীনো গাৰ গোল কৰিব নাজানে যে
এ নোৱাৰে আৰু এটা কথা আ মোৰ যেতিয়া কাহ বহুত হৈছিলে আম মোৰ চব ঔষধ কৰি চালো মানে অসমীয়া ইংলিছ যি আছে আৰু যি কৰিব লাগে ডক্টৰক দেখুৱা উমি অ পলো পতে মোক একোে কামত দিয়া নাছিলে তাৰপিছত মাহঁতে এটা কাম কৰিলে এই দুপ দল ৰস চেপি কোক প্ৰতি অকমান মিলাই পেলাই মোক খুৱাই দিলে এখনো খাইতে বুলি ত আঠ জিপ কাঁহত ভাল কিন্তু এইটো জীৱনত খাব নালাগে ডাইৰেক্ট মানে ব্ৰেইনত লাগিছে মোৰ বস্তুটো মই মানে বাগৰি পেলাইছো এ অ এনে নহয় যে জ্বলা বস্তুটো মোৰ মানে ক'ত ক'ত খুন্দা মাৰি পেলাই বস্তুটোৱে কি ৰিয়েক্ট কৰিছে মই ধৰিব পৰা নাই মানে মই পাগল গুছো মানে মই পাগলৰ নিচিনা কেনেকে চিঞৰিছ উম মানে মই বমি হৈ গ'লগে মোৰ লাষ্টত মোৰ মানে একদম কিবা যে মোৰ নাৰ্ভ টানিছে যেন কিবা এটা টানিছে ব্ৰেইনত যেন এফেক্ট হৈছে ন খাই সেইুণ শাক মানুহে খাৰ অকণ দি খাই নিমখ চিমখ দি খায় এইটোতো সেনেুৱা ন এইটো ডাইৰেক্ট পপাৰ ৰস আৰু তাতো আধা কাপ ধামালি নহয় আধা কাপ আ এই হেৰিয়ে কৈছিলা মোক আমাৰ আমাৰ যোনজনী এ ছোৱালীক মালেশপ ওলাই আহিছিলে মানুহ গৰাকীয়ে পোৱালটো নুখ নুখুৱেৰে বোলে মানুজনী যেতিয়া কেঁচুৱা সৰু আছিলে আমাৰ আকৌ বেটলেন টো চতে যে ঘৰতেে ঘৰত তাৰ পিছত সিহঁতৰতো আৰু পোৱালটো নখু বেলত যোনজন ডক্তৰ আছিলে তেওঁলোকক সেইজন ডক্তৰ মানে বেলেগ বেলেগ আহে মানুহ দেখুৱাবলৈ চাৰ তাৰপিছত এ তাই কলে মানে ইমান নুখোৱ সোৱালোৱে কাম থাকে কাৰণ মানুহজনীয়ে এইটো কাম কৰিবলৈ যায় ন উম তাৰপিছত কলে এ দ নৰস অকনমান খুৱাই দিবি অকনমান একে সৰু তেতিয়া এবছৰ হৈছে কি নাই তেনেকুৱা সময়ত মানে এবছৰ ডৰ বছৰৰ ভিতৰত আৰু ধন্যবাদ তাৰ পিছত কি কৰিলে এবছৰ হোৱা নাই মে বি মোৰ মতে তেতিয়া দুোৰ্ণ হচামছ যে দেখুৱায় পোৱালিটোতো শুইে আছে নহয় নুঠাই হ'ল নুঠাই হ'ল তাৰপিছত পু কৰিলা কৈছে তই কৈছে শুই আছ ছাৰ নুঠা হল আপুনি কোৱাৰ কাৰণেহে মই খোৱাই দলো কৈছে কিমান খোৱালি কৈছে এচামামান অঁ মইতো এইটো পালে খুৱাব দিছিলো এক দ্ৰৱ বা দুই দ্ৰৱ তই আছ কৈছে তেনেকুৱাত যদি অকন বেছি হৈ গৈ মৰিবলৈও আছে মানে
নিশ্চ ৰাম ৰাম ৰাম ৰাম
অঁ এচামুচ খোৱাই দিলে বোলে মানুজনী
সেইকাৰণে তোমাৰ চাগে সেই পৰিমাণটো বেছি হৈছিলে তেতিয়া ন
বেছি খা এই একচুৱেলি সঁচা কথা কব গ'লে কিছুমান ঘৰুৱা দৰব ভাল বাৰু এইটো এইটো জাতো ভাল কিন্তু এই অল্প বিদ্যা ভয়ংকৰ যে কিছু মানে আধা জানে আধা নাজানে মোক মানে এইসোপা খুৱাই লৈ লে মোৰ একদম আহ মানে বহুত নেক্স লেভেল লৈ গৈছিলে মানে মানুহ আমাৰ ওচৰৰ মানুহ এগৰাকে খোজ খুৱাইছিলে তেওঁবাৰ এতিয়া ঢুকালে মই মানে পাগলে গৈছো আমাৰ মানে মানুহে কবলৈ বাধ্য় হৈছে ইি ইমান কাহ অঁ গৈ মানে লাষ্ট মানুে মোৰ মানুহ এজনে গৈছিলে তুমি বেয়া নাপাবা মই কথা এটা ক বেলউ কাম কৰা ল'ৰাজনে কৈছিলে তুমি টিভিতো কৰাচোন মোক কৈছিলে স্কুল প্ৰব্লেম নাই মেডিচিন প এনেকে বুলি বুলি কৈছে অঁ মানে মোৰ কাহটো শুনি পেলাই কৈছিলে মানে কিন্তু বাৰুকে সেই পৰ্যায় পোৱাৰ আগতে মই ব লৈ ওলাম সেইটো কাৰণে এতিয়া মোৰ কাহ হৈ গলে মই ভয় খাওঁ
বেছি দীঘলীয়া দিন ধৰি পেলাই টো এটা বেমাৰ হৈ থাকিলে ভয় কৰিবলগীয়া ন ভাবিবলগীয়া কথা হয়। বেছি দীৰ্ঘদিন ধৰি যদি এটা বেমাৰত ভুগি থকা যায় হয় নে নহয় কথাটো
তাকেই
ততে আজি জ্বৰ এটা হলেও ধৰা বহুত দিন ধৰি জ্বৰটো হৈ আছে কাম কটা নাই কিয় হৈছিল তাৰ প্ৰপাৰ মানে পৰীক্ষা বিলাক কৰিব লাগিব। কিহৰ কাৰণে হৈছে জ্বৰটো বা তেনেকে কাহটো
আমাৰ ছোৱালীয়ে সিদিনাখন টেষ্ট কৰিবলৈ নিদিলে তাইক টেষ্ট কৰিবলৈ যাওঁতে তাই বোলে তাই ইমান তিনি তিন তিনিজনী ছোৱালী এটা লৰাই হেঁচা মাৰি ধৰিছে আৰু লগতে মই তাই হিলাবই নোৱাৰিলো। পলেে তাই ৰখাবই নোৱাৰিলে ইমান তাই জোৰ দিছে কৈছেলে বেজিটো ভাঙি থাকিব না আগটো বুলি কলে সেয়ে তেজ কৰিবই নোৱাৰিলো
উম
আমি পেমেণ্ট চিমেণ্ট চব কৰিলো ল'ৰা ছোৱীয়ে পইচা ঘূৰাই দিছে সেইটো হোৱা কালে ন ক
কি আছে? কবা
সেইটো কাৰণে মোৰ ঘৰলৈ যাব মন গৈছে যদিও আৰু যাবলৈ মনো যান আহিলে ঘৰখন লেতেৰা ফেতেৰা হৈ থাকিব আৰু অকলে অকলে আহিনো কিমান কাম কৰি থাকিব কামৰ পৰা আহি মানুহো ভাত বনাই খাবলে মন নাযায় অ' মোৰ মানে ইয়াত থকা কাৰণে আমাৰ কাজি দিয়া হৈছে মানে মোৰ কাজিয়া হৈছে মানে বেলেগ একো নাই মই যে মোৰ গাটো দুৰ্বল যে কিবা এটা হলে মানে মই খুব বকিবলে লৈছো মানে
উ খিংখিঙীয়া হৈছা দুৰ্বল হলে মানুহ খিংখিঙীয়া হয় ন হয় কিন্তু
মই জানো কিছুমান অনৰ্থক অদৰকাৰী কথাটো মই লাগি থাকো অ মানে এইটো কথা কথা নহয় যে আগতেতো অলপ দিনৰ আগলৈকে আমাৰ তেনেকুৱা হাই কাজিয়া নাছিলে কিবা অকমান কিবা এটা দুটা থাকে কিন্তু এনেকুৱা লেভেলৰ নহয় এতিয়া মোৰ মানে খং উঠেলে বকিয়ে থাকো বকিয়ে থাকো মোৰ মানে উ কিবা ব্ৰেইনতটো বেয়া হোৱা নিচিনা হৈছে।
সেই কিয় তেনেকুৱা কৰা
মই মেণ্টেলি উইক হৈছো মানে গতিকে ইয়াত থাকি কাজিয়া লাগি থকাতকৈ অকণ আতৰত থকাই ভাল।
হো-হো-হো।
এ কাম চাম বোৰ অকমান চুটি ছাটি পোৱাহঁতে নক ক'ৰব পৰা ফুৰি মেলি আহহেঁতেনো মাইণ্ড ফ্ৰছ হ'লহঁতেন
উম সেইটোওঁ হয় অকমান ওলাই মেলি ফুৰিলে ভালো লাগে দেই উম
সেইয়া কি কবা? হব' দিয়া মই পাচলি চাচলি কুটিলো, ভাতত লাগ
অ ঠিকে আছে দিয়া, ঠিকে আছে দিয়া।